এ মোক মায়ে মাতিছিলে মানে সেই কিনে ফোনটো কাটি দিলো।
অ একো নাই গম পাইছো বাৰু কিবা কৰিবলৈ মাতিছো নেকি?
এ মই মানে এ বস্তুও বনাইছে মানে মই অকমান মোৰ খোৱা বোৱাত ঠে ঠেহ আছে যে। মবাই তো খাবি নে নাই নে সুধিছে মই বোলো খাম বাৰু।
আঠটা বাজিলে আজি চোৱা ইমান জল্দি সময়বোৰ গৈছে মোৰ যে কেইবাটা কাম কৰিবলগীয়া আছে। কৰাই নাই মই।
তুমিতো কাইলৈ যাবা ন গুৱাহাটী?
অ কাইলৈ যাম বুলি ভাবিছো।
তুমি কিমান টাইমত ওলাই আহিবা তোমাৰ পথাৰ পৰা।
মই ৰাতিহে যাম।
ৰাতি যাবা তাৰ চব গলে মানে উ কেইটামানত পাবাগৈ?
ৰাতিপুৱা পামগে। দেৰিকে উঠিম মই।
ৰাতিপুৱা কিমান টাইমত পাবাগৌ
ৰাতিপুৱা সাতটামান বজাত পাবগে লাগে।
অ অ,
আ আৰু বহুতখিনি যাব লাগিব। অ পাৰ হৈ যাম।
উম পাৰ হৈ যাবা, যদি মানে অলপ দেৰি হোৱা হয় মইতো বাটত টাট পৰা এ বা দি দিলো হয় তোমাক, এতিয়া ছটা তুমিতো এইখিনি পাৰ হ'বা পাঁচটা মানতে পাৰ হব না,
অ সোনকালে পাৰ হৈ যাম চাগে,
উম আৰু তেতিয়া তুমি শুইয়ে থাকিবা,
আহ হাৰ পাম অকলে যাম যে ক'তনো শুম,
দুহাজাৰ, উম তাকেতো,
ইমান সময়ত পাওঁগে আৰু এতিয়া।
পৰত মই যে উঠিও পোৱা নাই
নাই পোৱা ন ভাল যাবলে ভাল। মানে চছেফটি আৰু চছেফটি বুলিয়ে ক'ব লাগিব যোন যোন মানুহ নুঠে হে যে - -
উম উম
তুমি মানে শ্লিপাৰটো অ', অ', এ, ইমানো বেছ বেছি মই সদায় আচলতে চেপাৰেট, চেপাৰেট হয়, বস্তুটো জানানে? নিজেতো এনে গ্লাছৰ ভিতৰতে এনে গ্লাছখন মাৰি দিয়া লগে, লগে পৰ্দাখন ক্ল'জ কৰি দিয়াৰ লগে, লগে। তোমাক আৰু কোনো দেখিও নাপ একো হেৰিও দিগদাৰো নোপোৱা তুমি, আৰু ওপৰত হ'লেও দিগদাৰ নোপোৱা, তলত হ'লেও দিগদাৰ নোপোৱা।
উম, ডাবল, ডাবল চিট থাকেনে? মানে দুজন মানুহ একেলগে যাব পাৰেনে?
অ', দুজন মানুহ একেলগে শুই যাব পাৰে, অকলেও তুমি শুই যাব পাৰা, মই সদায় সেই শ্লিপাৰে কাটোঁ কেতিয়া মানে বহাটো হেৰি নকৰোৱে। অকলে বহাটোত ভাল নালাগে, কষ্ট হ'ব বুলি।
তুমি মানে ডাইৰেক্ট মানে শ্লিপাৰৰ ওপৰতে উঠ
অ', ওপৰতে লওঁ, কেতিয়াবা তলতো লওঁ, এনেকুৱা বক্স নিচিনা থাকে আকৌ। চিচাৰ বক্স চিচাৰখন মানে মাৰি থ'ব পাৰি।
অ', অ' মানে তেতিয়া চেপাৰেট হৈ যায়।
অ', পৰ্দা তুমি হেৰি কৰি দিয়া লগে, লগে। মি নাই পোৱা ন? সেইকাৰণে বুজি নাই পোৱা, মই তোমাৰ দেখাম বাৰু ফটো।
পোৱা নাই, মই গৈয়ে পোৱা নাই, মোক আমাক যাব নিদিয়েই ঘৰত।
অ', তোমাৰ বহুত চেছফটি ট্ৰেইনত, ট্ৰেইনৰ ছেকেড ক্লাছত উঠিছানে? ছেকেণ্ড ক্লাছ?
মই ট্ৰেইনত লাইফত এবাৰ উঠ চো, সৰুতে তাকো এনেই অকনমান গৈ পাইছোঁ, আৰু ইটোৰ ষ্টেচনৰ পৰা সিটো ই তেনেকে মই এনেই উঠি পোৱা নাই।
গম পাবা দিয়া
মই গৈ পেলাই মানে পোৱা নাই নে মানে ঘৰত এনে যাবতো নিদিয়ে ন পাবাই। সৰুৰ পৰা মানে বহুত বান্ধত ৰাখিলে। সেইকাৰণে মানে এতিয়া ইমান বয়স হ'ল তথাপিও মানে
এনেই ওচৰ পাজৰে গলে ঘৰৰ গাড়ীয়ে লৈ যোৱা হয় যে তোমালোকৰ এনেই ধৰা বিশ কিলোমিটাৰ ত্ৰিশ কিলোমিটাৰ এনেকে গলে মানে বা কৰ'বাত ফুৰিবলৈ গলে আমাৰো সেই অ এনেকে পিকনিক চিকনিক ফুৰিলৈ গ'লে মানে গাড়ী লয় যোৱা হয় বাৰু কিন্তু
উম উম ন অলপ এক্সপ্লৰ কৰিব লাগে দিয়াচোন তথাপিও।
গলে মানে আমিও সেই বৰমাহ বছৰ ক মূত তেনেকেতো গোটেইখিনি যাও একেলগে।
উম।
তেনেকে হলে প্ৰায় এনেই বিয়া বাৰু হলে মানে গাড়ী চাড়ী লৈ যোৱা হয় কিন্তু ইয়াতো আৰু মই বিশেষকে অকলে অহা যোৱা কৰো ট্ৰেইনত মই যাবলৈ বেয়া পাও মানে এ বেয়া নালাগ এই অকলে অলপ ভয়ো নালাগে বাৰু।
উ
মন নাযায় আৰু অকলে কথা পাতিবলৈ লগ এটা লাগে দিয়াচোন কিবা লাগে।
অ অ
সেইটো কাৰণে বাছত মানে ইমান সেইটো অনুভৱ নকৰোঁ আৰু।
অ মই মানে ট্ৰেইনতো দেখি পোৱা নাই তেনেকে এনে মাহত এবাৰ ত্ৰিপুৰা গৈছিলে তেতিয়া মানে যাওঁতে মানে ফ্লাইটত গ'ল তাৰপিছত আহোতে মানে ট্ৰেইনত আহিছে। তেতিয়া সেই শ্লিপাৰ নে এনেকে ছেকেণ্ড ক্লাছ ফাৰ্ষ্ট ক্লাছ থাকে যে সেই তেনেকুৱা আহ মানে তেতিয়া মানে কৈছে যে ভাল লাগে এনেকে কিন্তু ট্ৰেইনত হলে মানে ফেমিলি গ'লেহে ভাল লাগে। লগত যদি কোনোবা যায় মানে অকলে ভাল নালাগে,
অ সেইয়াই ট্ৰেইনত গ্ৰুপ হৈ পেলাই গলে মানে ভাল লাগে মই বাৰু গোটেইকেইটাতে উঠিছো কিন্তু ফাৰ্ষ্ট এ চিতহে উঠ নাই দেই ছেকেণ্ড ছেকেণ্ড এ চি লৈকে গৈছে আৰু, ফাৰ্ষ্ট এ চিট যোৱাত কে - - তাৰ মানে তুমি ফ্লাইটত যোৱাই ভাল একেটাই হয়গে যে,
অ উ পইচা চইচাটো বেছিয়ে হৈ যায় অক ন বহুত?
আহ সেয়াই চকিলৈকে গৈছো। অ এই বাছতো আজিকালি ভাড়া বোৰ বৰ বেছি হ'ল। তোমাৰ তাৰমানে হাজাৰৰ আপ হ'লগে আৰু সেই একেটাই হয় ফ্লাইটত গ'লে মানে ধৰা তোমাৰ চাৰি পাঁচ ককমান টকা বেছিকে যাব আৰু এতিয়া এক তাৰিখ পৰা বাছৰ
এনেচোন ডিব্ৰুগড়ৰ পৰা গুৱাহাটীত চোন ফ্লাইট যায় তোমালোকৰ ন?
অ ফ্লাইট আহে নহা নহয়, এতিয়া দুহেজাৰ হৈ আছে মই চাইছিলো ৰ বাই ন পাৰিছত পঁচিছশছে মই বোলো নাই বোলো নাইট জোপাৰতে যাম।
এনে নাইট চুপাৰত কিমান ল'ব,
তোমাৰ থাৰ্টিন হাড্ৰেড ফৰ্টিন হাণ্ড্ৰেডত পাই যোৱা।
অ সেইয়া সাত আঠশ টকা মানে, ইফাল ইফালফাল অ সেইটোৱে। মানে কি তথাপিও কেতিয়াবা তোমাৰ হাতত পইচা পাতি থাকিলে ফ্লাইট উঠি লবা এক্সপিৰিয়েন্ঞ্চটো হৈ লব মই তোমালোকৰ ইমান ওচৰতে থাকি তুমি যে উঠথা নামহোৱা হয় ইমান দিন উঠিলোে হয়।
এ নাই মন নাযায়, উম আধা ঘণ্টা লাগে।
উম য'ত নেকি বাছত গ'লেতো তোমাৰ বাৰ ঘন্টামান লাগিব ন।
অ দেৰি লাগে।
উম, উ হেৰিত মাত্ৰ আধা ঘন্টা চিন্তা কৰাচোন কেনেকুৱা স্পীড যাম মই সেইবিলাক কথা ভাবি ভাবি পাগল, হৈ থাকো কেতিয়াবা দ অ, আঠটা বজাত উঠিব চাৰে আঠটাত পাই যাব যদি কি আ এ ৰাতিপুৱা আঠটাত উঠিলে পিনে ৰাতি আঠটাত। পাইগৈ বাছত হ'লে।
ক নহয় সে, অ অহা যোৱা কৰা হয়য়ে থাকে ইমান মানে অনুভৱ নকৰো আৰু কিমান নকলে গল, চক কৰিলোঁ এতিয়া একো বেয়া নালাগে প্ৰথম-প্ৰথম অলপ বেয়া লাগিছিল, অকলে।
উম
লগ হ'লে মানে ভাল লাগে দিয়া
অঁ, লগ হ'লে ভাল লাগে। মোৰ লগচগ নাই কাৰণে, মই তেনেকৈ আজিলৈকে ক'তো গৈও নাই বাৰু দেই লগ এই নাই এতিয়া ভাই-ভণ্টীহঁত এতিয়া সকলো নিজৰ নিজৰ ফেমিলিৰ লগত ব্যস্ত হৈ যায় ন। এতিয়া পতকে উম, নাইবা এতিয়া সিহঁতে যদি ওলায়ো, মই লগ ধৰিলে নে ওলাব? তেতিয়া, মানে কি হৈ যায় কেতিয়াবা মোৰ হাজবেণ্ড যাব নোৱাৰে, তেতিয়া সিহঁত যেতিয়া হাজবেণ্ড-ৱাইফ একেলগে যায়, মোৰ তেতিয়া অলপ বেয়া লাগে, মই যে চিংগল।
মাজতে আৰু বাধা আহিলে, মানে ক'তো আৰু ফুৰা হয়।
খেলি-মেলি, চিংগল থাকিলে মানে তোমাৰ একো চিন্তা নাই ন বেগ পকৰো আৰু মানে বলা আৰু এনেকুৱা
আমি আৰু এতিয়া ফুৰিবলে কামতহে যোৱা হয় আকৌ।
উম, সেইটো সেই মানুহৰ মানে, এটা কি এটা কয় নহয়, আহ! পইচা থাকিলে তোমাৰ সময় থাকিলে সুখ নাই, আৰু যেতিয়া সুখ আৰু সময় থাকে, তেতিয়া পইচা নাই। তেনেকুৱা আৰু জীৱনত। তুমি চাবাচোন কিছুমান মোৰ এতিয়া লগৰ কিছুমান থাকে ন পইচা আছে কিন্তু কয় কি জীৱনত সুখ-শান্তি নাই আকৌ, যেতিয়া সুখ-শান্তি থাকে, তেতিয়া কয়, পইচা নাই।
মোৰ তো এটাও নাই।
অ', মোৰো এটাও নাই, অ', মানে ঠিক আছে, ঘৰৰ মানুহে দিব কিন্তু, মানে
লোকৰ ওপৰত ভৰসা কৰ ন। নিজে নিজে একো এটা কৰিব পৰা নাই আমি
ইমান ডাঙৰ হ'লোঁ ন এতিয়া উম, ঘৰৰ মানুহৰ ওপৰত ডিপে ফ্ৰেণ্ড হৈ থাকিবলৈ আৰু এতিয়া ইচ্ছা নাযায় আৰু দিয়াচোন।
মন নাযায় কিবা এটা অ' পাবলৈ হ'লেও আকৌ যোগ্যতাও লাগিব। যেন হয় যোগ্যতাখিনিও অৰ্জন কৰিব পৰা নাই চোন।
এইটো ঘৰত। তাতে, যদি এনেকৈ হয়, মানে মোৰ আজিকালি খুজিবলৈও বেয়া লাগে। এতিয়া তো বাধ্য হৈ খুজিবই লাগিব, এনেকুৱাই যে পাপা, মোক দহ হাজাৰ টকা দি দিয়াচোন, লাগে। এতিয়া, মানে নুসুধে। যেনিবা, কিয় লাগে? তেনেকে নুসুধে, কিন্তু তথাপিও, মানে মোৰ এইটো বেয়া লাগে। ধেই, আজি মই সাধাৰণ দহহাজাৰ টকা এটা কাৰণে, আজি যদি মই ইনকাম কৰি থাকি কৰিলো হয়। এটলিষ্ট, মই।
খুজিব লগা হ'লে, মানে, মই
তেনেকুৱা, আৰু আমি বহুত অধৈৰ্য্য গম পাইছা। নিজৰ কিছুমান, মানে, লাইফৰ ডিচিজন অধৈৰ্য্য হৈ পেলাই লৈ লওঁ, ন? সেইকাৰণে, আমি নিজৰ, মানে, হেৰি বোৰত অ', নিজেই পস্তাই থাকোঁ। সময় থাকোঁতে আমি বুজি নাপাওঁ, কিন্তু।
কামবোৰো নকৰোঁ। সময় থাকোঁতে ভালকৈ মন দি পেলাই। পিছত, যেতিয়া সময়টো পাৰ হৈ যায়, বেয়া লাগে আৰু। কেলে ভালকৈ নকৰিলোঁ নিচিনা লাগে।
সেইটোৱেই। মই কিছুমান নিজৰ লাইফৰ ডিচিজনতে, মানে- নিজেই আজি পস্তাই থকা নিচিনা নিচিনা লাগি থাকে যে এইটো টাইমত এইটো যদি কৰিলোঁ, হয়, এইটোও হ'ল হয়। এনেকুৱা ভাবোঁ, মানে মই।
ফুই অহাৰ পিছত যিখিনি পইচা-পাতি খৰচা ন। তাৰপিছত লাগে, কেলে যে এনে খৰচ কৰি দিলোঁ। নিচিনাহে লাগে চোন।
মই চোন, মইতো বাৰু ফুৰি তেনেকে পোৱাই নাই, নিজৰ খৰচা দি। কাৰণ, মই পাপাৰ লগতে এনেকে যাওঁ, ন। আমি। এতিয়া ফেমিলি হিচাপতে যাওঁ, কিন্ত ইচ্ছা যায় দেই, মোৰ। কিন্তু মই ভাবোঁ। বিচাৰোঁ। এতিয়া, নাপালোঁ বাৰু লাইফত। যে এনেকে ফ্ৰেণ্ডচৰ লগত ফুৰিবলৈ যোৱা নেকি, গ্ৰুপ হিচাপত? তেনেকুৱা মই বিচাৰো ট্ৰেইন চ্ৰেইনত এনেকে লগৰ উম
লগৰবোৰৰ লগত ভাল লাগে বাৰু গৈ মই গৈছো লগৰবোৰৰ লগতো।
মইতো লাইফত গৈ নাপালো এনে স্কুলৰ এক্সকাৰ্চন এইবোৰো আছিলা ফুৱাত নধয় দিয়াচোন লিষ্টত মাষ্টৰৰ হেৰিত এয়া মানে নিৰ্দেশনাত অ তেনেকেও জালে ভাত কিনো ভাল লাগে মানে কিবা নিচিনা কুকুৰৰ নিচিনা যোৱা নিচ
গৈছো, আমিও সৰুতে এক্সকাৰচন গৈছোতো।
অ ভাল নালাগে ন য'তে খাব দিব ততেই খাব লাগিব। যি মন
পুৰা না হয় চোন তাত এনেই আৰু খাবলৈ যোৱাই হয় আৰু কিবা এটা জেগা দেখাই আৰু
এ এনেই কোনো মানে হেৰি নাই অৰ্থ নাই আৰু তেনেকুৱা।
সে
যাওঁতে যাওঁতেই দেৰি হয়।
ৰবা দে মই তোমাৰ মাততো ভালকে শুনি নাইপোৱা মই কাটি পেলাই ফোন কৰো।
অ ঠিক আছে হ'ব দিয়া উ,